হেল্ল' দবাই কি কৰিছা আহিছে আহিছে কি কৰিছা।
এনেই আৰু বহি আছোঁ
অ অ উ। মইয়ো অলপ আগত খোৱা পা উঠিছো খোৱা পা উঠি কেনে কিনে ধৰা মেগী খাই লৈছোঁ।
অ ব্ৰেকফাষ্ট।
উম খোৱা বোৱা কৰিলা তুমি।
খোৱা বোৱাটো আৰু মৰ্ণিং উঠাৰ পিছত আৰু ফাত চাহ খালো তাৰ পিছত অলপ দেৰি পিছত এনেকুৱাই আৰু কিবা কিবি হালকা হালকি ৰুটি দুটা খালো চবজিৰ লগত।
মই মেগীয়েে খালো ধৰা। ৰাতিপুৱা খাবলৈ মন নাযায় ৰুটি চুটি সেই কাৰণে মানে মানে দেৰিকে উঠো ন দেৰিকে উঠিলে খাবলৈ মন নাযায়।
তেদিকে মানে কেইটা নটা দহটা।
মই আজিতো ক'ব গ'লে এনেই উঠামতে সোনকালে উঠিলো দহটাত উঠছিলো এনেই মই চাৰে এঘাৰটা বাৰটাত উঠো।
বাপৰে বহুত জল্দি উঠাই দে।
হে হে ৰাতি মানে অলপ কাম থাকে ন মই মানে ধৰা অলপ বিজি থাকো কেইদিন মই কাম কৰি আছো কিবা এটা। সেইকাৰ
অ এককেইদিন কলেজ যোৱা নাই নেকি।
কলেজ কলেজ যোৱা হোৱাই নাই মোৰ মানে ধৰা মই কলেজটো এৰি দিম চাগে।
কিয়।
কলেজটো মানে ধৰা এই উইদাউট মেজৰ মানে ধৰা ডিগ্ৰী কৰাতটো লাভ নাই বুজিছা সেইকাৰণে মানে।
অ তুমি মানে দুয়ইটাই মাইনৰ ল হেৰি কৰি আছা গ্ৰেজুৱেচন।
অ। সাই তোমাৰ মেজৰ আছে ন।
অঁ মোৰতো মেজৰ হিষ্ট্ৰত লৈছোঁ ক্লাছ হোৱাই নাই বাৰু।
অ ভালে আছে মই মানে ধৰা এই কেৰিয়াৰটোকে ফকাচ কৰিম আৰু।
আছা কাৰিয়াৰ কাৰিৰ মইও ভাবিছিলো মানে টুৱেলভৰ পিছত এন ডি এ ট্ৰাই কৰিম বুলি খ এজ লিমিট থাকে ন এন ড এ এ লমিট থাকে।
উম।
ত' এইটো এজ লিমিট মানে মোৰ বেছিয়ে গ'ল মানে বেছি হৈ হ'ল মানে এটা বা দুটা মেচ। এটেম্প আছিলে এন ডি এৰ হা।
অ
দুটামান এন ডি এৰ টো মানে এটেমটো নোলাব এতিয়া টুৱেল্ভত টুৱেলভতঢ ফাৰ্ষ্ট বৰ্টছৰ পিপেৰচন কৰিব লাগিব।
উ
ত' টুৱেলভ বৰ্ডছ দিয়াৰ পিছত আ দুটা এটেম্পটো নোৱাৰি দুটা থ্ৰী থ্ৰী মান্থ। আাছতে কিমান মানটোতে হৈ যায়। নোৱাৰি বহুত পঢ়িব লাগে মেথছো শিকিব মেথছ আমাৰ এই মইতো আৰ্টছৰ। মেথছ ফিজিক্। কেমেষ্ট্ৰ্ৰী বিলাকো কেতিয়াবা আকৌ আকৌ ধৰিব লাগিব আকৌ শিকিব লাগিব।
উ উ
ফিক্চ হলেতো শিকিব লাগে ন ত সেইটো। সেই কাৰণে মানে ত' এন ডি এ দুটামান এটেনচ চাগিলে ত' দিম বুলি ভাবিলোঁ ফাৰ্ষ্টতত নিদিলোঁ আৰু দুটামান এটেম নহ'বই এনেই তাৰপিছত এতিয়া আকৌ গ্ৰেজুৱেশচন কৰি যোনটো চি ডি এছ বুলি কয়।
অ
সেইটো দিব পাৰা আৰু মান চি দি এছ দিবলৈ খ- সেইকাৰণে লাগে সেইকাৰণে মই গ্ৰেজুৱেচন কৰি আছিলোঁ নহ'লে মইও দাইৰেক হেৰী এ কৰিলোঁ হেতেন প্ৰিপ্ৰেচন কৰিলোহেঁতেন চি দি এছৰ কাৰণে।
অ অ তুমি মানে চাকৰি কৰিম বুলিয়ে মানে এতিয়া পঢ়ি আছা। ভালেই বাৰু চাক চাকৰি কৰিব লাগে চাকৰিতটো ধৰা বেক বনৰ নিচিনা ক'ব গ'লে। এতিয়া তুমি চাকৰি কৰিলে। পিছত তুমি বহি বহি খাব পাৰিবা।
অ আৰু চি ডি এছতো পেঞ্চনো পায়। যদি তুমি আই এম এত জব। পাৰে যোনটো পাৰমেণ্ট হেৰি থাকে।
উম
খালি অ' টি এত গ'লে নাপাবা অ' টি এত মানে হেৰি থাকে আৰু।
অ অ মই মই মানে চাকৰি নকৰোঁ বুলিয়ে ভাবিছোঁ চাক কৰি মানে ধৰা মোৰ মানে ধৰা এ লেফট হেণ্ডটো মোৰ ফ্ৰেকচাৰ আছে ধৰা ভঙা আছে।
উম
সেইকাৰণে মই ধৰা চাকৰি নাপাওঁ। পাম ন মই ট্ৰাইও নকৰিলোঁ ক'ব গলে। অলপ কষ্টৰ ৰাস্তাটোৱে। কষ্ট ৰাস্তাটোৱে লওঁ আৰু যেনেকেই নহওঁক যিমানেই নহওঁক ধৰা বিজনেছ এটা কৰিম। সেইটো গ্ৰহ হ'লে হ'ব। হ'ব নহ'লে নাই সৰু সুৰাকে হওক সে অলপ। মানে ধৰা ডাঙৰ কৰিম আৰু।
আচ্ছা আচ্ছা। কি আছে কোনটো লেফট লেফ্ট কি ক'লা লেফট।
হেনটো সাত হাত।
আচ্ছা কিবা হৈছিলে পঢ়িছিলা কিবা।
অ মোৰ পৰি কিনে তোমাৰ হাতটো ভাঙি গৈছিলে তাৰপা অপাৰচন কৰিছিলে মানে হাত ভাঙিছিলে মানে মোৰ জইণ্টটো এৰি গৈছিলে।
বাপৰে।
মোৰ ডিছলকেট হৈ গৈছিলে মানে জেগাটো।
আচ্ছা আচ্ছা পুৰা ডিছ লগতে হৈ গৈছে।
অ তোমাৰ ডিছলকেট হৈ যোৱা কাৰনে মানে ধৰা এ কাটি কুটি অপাৰচন কৰি কিনে সেইটো ঠিক কৰিছে কিন্তু সেই চিনটো হৈ গ'ল সেইকাৰণে মই চৰকাৰী জব নাপাম গমেণ্ট জব পোৱাটো টান আছে টান মানে নাপামেই ক'ব গ'লে নাপাওঁৱেই।
সেইটো আৰু এদিন মানে বলছ আৰু যদি মানে ক্লিয়াৰ আছে আছে যদি নোপোৱাই তেনেহ'লেতো আৰু কিবা এটা কৰিবই লাগিব নহয় এনে বহি থাকিব নোৱাৰি আৰু।
সেইটোৱে সেইটো কাৰণে মই ফষ্ট তোমাৰ এই ট্ৰেডিংটো শিকি আছো
আহ কিমান কিমান হল কেইমাহ হল শিকা।
শিকা তোমাৰ অলম'ষ্ট একবছৰ হ'ব আৰু একবছৰৰ পৰা উম লাহে লাহে কৰো। তোমাৰ টিপকাৰঞ্চি কৰো ধৰা। এতিয়া ইণ্ডিয়ান মাৰ্কেটত নাই ফ্ৰি সৰু তোমাৰ ধৰা ডলাৰৰ আহে ন ডলাৰ আহিলে ধৰা অলপ।
ডলাৰতো লাভে হয় এতিয়া এক ডলাৰ। কিমান এই বেছি আছে এটি নেকি এই
অ অ এটি পাৰ হৈ গল নাইনটি। কিমান
আচ্ছা
অ সেই তাতে মানে ধৰা এ ডলাৰত আহে ন সেই তাতে লাভ হয় এই ইণ্ডিয়ান মাৰ্কেটত ইমান ম কৰা নাই তাতে তোমাৰ প্ৰিপেয়াৰ কৰো তাৰপা বাকী লাহে লাহে বিজনেচবোৰো ষ্টাৰ্ট কৰিম আৰু কালি মই তোমাৰ ফ্ৰেণ্ড এজনীৰ পৰা টিপছ লৈছিলো মাছৰুম খেতিৰ সেই মাছৰুম খেতি কৰিম চাগে কেনে কৰিব লাগে সেইবোৰ টিপছ দিছিলে।
আচ্ছা মাছৰুম।
উম
নে খেতি চেতি কৰো আও
অ খেতি চেতি ভাল বাৰু
আহ
কোৱা তুমি কি কৰিম ভাবিছা এইটো বিজনেচ কৰিবা নে অকল জবেই কৰিবা
এই জৰ্ব কৰাৰ পিছত এইবাৰ ফাৰ্ষ্টত জবটো লৈ লওঁ জব জব জব লোৱাৰ পিছত মানে আমাৰ ইপিনে এইপিনে চিনি পোৱা নেকি তুমিপিনে বোকা ঘাট নাপ। নোপোৱা পোৱা কেইটা চাব জুৰি বুলি কয়
অ
তাত মানে এটা হেৰি মানে তাত আমাৰ হেৰি আছে মাত মাটি আছে দুইবিঘা মান
উম
ত' ফাৰ্ষ্টত জবটো লৈ লওঁ বুলি ভাবিছোঁ জবটো লোৱাৰ পিছত যদি এয়া মানে মিনিমাম আৰু ফ'ৰ্টি টু ফিফটি থাউজেণ্ডো থাকে
অ
যদি মান্থলি মই টুৱেন্টিও বচাওঁ ভাবিছো তাত আৰু বচাই এটা হোটেল খুলি দিব পাৰিলে ভাল হ'ব তাৰ পৰা মানে আৰু যত আমাৰ মাটি আছে তাৰ পৰা মানে হেৰি উঠি আছে মানে কি কয় তাৰ আগত ৰাস্তাটো ফৰ লাইনো হৈ আছে আৰু তাৰ ওচৰৰ পৰা হা হাইৱে হাই হেৰিও বনি আছে এইটো অভাৰ ব্ৰিজ ইয়াত যে বনিছে নহয় এতিয়া। ন এই ইয়াত উওলনিত ত তেনেকুৱা বনিব বুলি কৈ আছে। তেনেকুৱা তাৰমানে উম। যি বস্তু তামানে এইটো জগাত মানে যি বস্তুকৰ ডিমাণ্ড কম আছে।
উম
মানে যি বস্তু মানে নাই বেছি বা মলে হৈ যাওঁক বা হোটেলে হৈ যাওঁক বা গেৰেজে হৈ যাওঁক।
উম
পইচা বচাই অলপ যদি এইটো মানে কৰিব পাৰিলে তাত। চাৰিতাটো বহুত আছে ন। এবাৰ আৰু বিজনেছ লাইনত সোমাই গ'লেতো আৰু ফাইদাই ফাইদা।
ফাইদাই ফাইদা বাৰু তুমি তাতে ৰেষ্টুৰেণ্ট ধাবা। নহ'লে এনেকুৱায়ে কিবা কিবি। খুলিব পাৰা কাৰণ সেইটো তোমাৰ হাইৱে হ'ব। হ'ব ন। হাইৱে হ'লে তোমাৰ ধৰা। এতিয়া তুমি ধৰা ৰেষ্টুৰেণ্টখন খুলিলা ৰেষ্টুৰেণ্টখনতো মানুহ আহিব। বা ধাবা খুলিলেও ধাবা হতত মানুহ সোমাব আজিকালি জানাই ধাবোৰ কিমান ফেমাচ। অসমীয়া থালি বুলি ক'লে। তোমাৰ চবেই খাবলৈতো যায়ে
আহ
সেইটোৱে অসমীয়া থালিবোৰ মানে এতিয়া বহুত ফেমাচ হৈ গৈছে ধাবাবোৰত।
অ
অসমীয়া থালি বুলি ক'লে মানুহবোৰ। পাগলে তুমি ভালে ভাবিছা বাৰু ৰেষ্টুৰেন্ট বা এনেকাবোৰ।
অ ত' মানে তাত গৈ আৰু এবাৰ চাব লাগিব আৰু কি আছে বাৰু ধাবা চাবাও যদি বেছি আছে গেৰেজে খুলি দিব পাৰি।
অ গেৰেজো পাৰা।
তেনেকৈ মানে যি ডিমাণ্ড মানে। তাত কম আছে সেইটো বস্তুটো খুলি দিলেই হ'ল আৰু।
অ এতিয়া মাটিটো ডাঙৰ যদি তুমি গেৰেজৰ লগত কাৰ ৱাছিংও কৰি দিব পাৰা তোমাৰ ধৰা কাৰবোৰ যে ধুৱে যে গাড়ীবোৰ। অ তোমাৰ চাইডত গেৰেজটো গেৰেজ ওচৰত তাৰ চাইডত যে তোমাৰ। গাড়ী ধুবলৈ পাৰা এটা। ধৰা জেগা বনাই দিলা।
অ আৰু যদি এইবিলাকো সিমানেৰি এ চি নাই আৰু যদি এইটো মানে হাইৱেৰ ওচৰত বা। আছে। এইবিলাকো নহ'লে ইনভেষ্ট পইচাও নাই। কিবা এটা কোম্পানীৰ লগত হেৰিও কৰিব পাৰি বা এহতে গোটেই ইনভেষ্টমেণ্ট এহেতৰ থাকিব মল চলৰ এনেকুৱা কৰে ন মানে ডাঙৰ ডাঙৰ মাটি
সেইটোৱে তোমাৰ ইনভেষ্টমেণ্ট এটা হৈ থাকিব। তোমাৰ মাটিটো ভাড়া পাই থাকিবা চাগে দেই।
অ',
পাৰা সেইটোও লাভ আছে তুমি কে কৰিব লাগিব তেতিয়া।
তেতিয়াতো কণ্টেক্ট কৰিব লাগিব। তুমি ভাড়াও পাই থাকিব পাৰা আৰু তুমি যদি মানে খোজা চেয়াৰছো ল'ব পাৰা এইটো হেৰি মানে মলৰ তেনেকুৱা মানে মোৰ লগৰ এটাও কৰি আছে এ ত মানে এই জখলাবন্ধা পাৰ হয় সিহতৰ তাত এটা বাগান আছে ত বাগানটো উঠি পেলাই এটা ডাঙৰ মানে ইনভেষ্টৰ আছে মানে তাৰে মানে চব শ্বপিং শ্বপিং ব্ৰেণ্ড এটা খুলিব বুলি।
অ' অ'
ত' তেনেকুৱ হ'লে ইহতেও পইচা পাই থাকিব আৰু শ্বপিং ব্ৰেণ্ডেও পইচা পাই থাকিব
পাৰা তেন্তে তুমি আৰু এটা আহিব পাৰা ফাৰ্মাচ উ পাৰ আজাকালি ফাৰ্মা ও বহুত ডিমাণ্ডত আছে।
অ' এইটো শুনিছো বাৰু ফাৰ্মাচী খুলিব পাৰি।
ফাৰ্মাচী মানে ধৰা ফাৰ্মাচী খুলিব অলপ কষ্ট হব লাইচেন্ঞ্চ লাগিব।
নাই ফাৰ্মাচিজটো লাগিব ন।
অ' ফাৰ্মাচিষ্ট লাগে এতিয়া ধৰা তোমাৰ কোনোবাই ধৰা ফাৰ্মাচিষ্ট খুলিছে। মানে পঢ়িছে। তাৰ নামত তুমি লাইচেন্স টো লৈ ল'লা লাইচেন্স টো লৈ লোৱা পিছত ধৰা সিয়াৰ নামত তুমি চলাই থাকিব পাৰা ইনভেষ্ট তুমি কৰিবা কিন্তু থাকিব সি ধৰা।
অ'
এনেকে পাৰি এতিয়া তাৰো লাভ হৈ গল সি ফাৰ্মাচিষ্ট পঢ়াৰ কাৰণে। আৰু তোমাৰ লাভ হ'ল তোমাৰ ইনভেষ্ট কৰি কিনে তোমাৰ লগতো পইচা আহি আছে। সি খালি দোকানখনত পঢ়িব লাগিব আৰু ক'ব গ'লে।
আৰু এইটো বহিব লাগিব নহয় এতিয়া ফাৰ্মেচী এতিয়া মইতো বহিব নোৱাৰো।
উ তুমি অনাৰ তুমি অনাৰ তুমি কৰিব নোৱাৰিবা আৰু লগতে তুমি পঢ়াও নাই ফাৰ্মাচিষ্ট উম উম তুমি পাৰা ফাৰ্মাচ পাব। পাৰা তুমি এইেইটা ধৰা অনলাইন মানে এইটা বিজনেচ ভাল আছে। তোমাৰ এতিয়া ট্ৰেণ্ডিঙত চলি আছে কব গ'লে।
অ' তেনেকুৱাই মানে আৰু ফাৰ্ষ্টত জব এটা লৈ লওঁ বুলি ভাবিছো
উ জব লৈ লোৱা জব লৈ লোৱা চৰকাৰী জব মানে আৰু কবই নালাগে। চৰকাৰী জব তোমাৰ বহুত ভাল কিন্তু তুমি কাম কৰিব লাগিব ভালে মানে দেই।
উম জানো বাৰু
কাম কৰিব লাগিব।
চাওঁ তেনেকুৱা মানে চিৰিছটো পাই পেলাই যদি মানে মোৰ আই এম এ ফাৰ্ষত হেৰি আৰ্মি অফিচাৰ বনা পিছত তাৰপিছত তোমাৰ হেৰি কমাণ্ডৰ কাৰণেও হেৰি দিব পাৰে। কমাণ্ডৰ চেললেৰীটো আৰু বেছি থাকে। এ সেতৰ তো এইট্টি মান থাকে।
মোৰো আৰ্মি বনিব মন আছিল দেই। মিছা নকওঁ আৰ্মি হবলৈ মোৰো মন আছিলে কিন্তু ধৰা মোৰ সপোনটো সপোনে থাকি গল এই মানে ধৰা হাতটো ভাঙি যাব মই আৰ্মি বনিব নোৱাৰো আৰু হ'ব তুমি বনা মোৰ ফ্ৰেণ্ড আৰ্মি বনা মানেই মই বনা আৰু
তাকেই আৰু চিম চিম
ঠিকে আছে দিয়া ন
অ' ৰাখো
অকে ৰাখিছো দিয়া মই তোমাক পিছত ফোন কৰিম।
হ'ব।
অ'কে বাই বাই।
বাই বাই।